অহ, কোৱা।
অহ, কি কৰি আছা হে?
এ কি কৰিবা এনেই আছো ৰবিবাৰ বোলে একো কাম বন নাই তাকে এনে বিচনাতে পৰি আছো ফেনত তলত আৰু কি কাম আছে তুমি কি কৰি আছা পিছে?
এ ময়ো তোমাৰ কি কৰিবা আৰু ঘৰতে আছো দিয়া আজি কলো ওলাই যোৱা নাই। ৰবিবাৰ বুলি আৰু
পিছে তুমি পিছে দৌৰি দ যাই আছিলা নাই মাজে মাজে ৰাতিপুৱা কি হল পাহৰিলা নেকি ৰাতিপুৱা যোৱাটো
অ দৌৰিব অ' এতিয়া যোৱা নাই আৰু মানে মই গাঁৱত গৈছিলো তো ত সেইকাৰণে তোমাৰ এতিয়া যোৱা হোৱা নাই কিন্তু তাৰে আগতে গৈছিলোঁ ৰ'বা মানে যাই ভালে লাগে দিয়া তোমাৰ তাতে তোমাৰ কি বুলি কয় বহুত মানুহ থাকে যিবিলাকে পুৱা উঠি কিনে ব্যায়াম কৰি থাকে। এই আৰু মানে সকলোৱে ওলাই আৰু ৰাতিপুৱা ভাগত নিজৰ স্বাস্থ্যৰ প্ৰতি মানে ধ্যান দিয়ে আৰু সঁচা কথা ক'বলৈ গ'লে আৰু মানে মানে আগতে আৰু ভাবিছিলো আৰু যে তোৰ মানে যোগা ব্যায়াম আছে সেইটো কেৱল বয়সীয়া মানুহৰ কাৰণে আৰু কিন্তু এতিয়া দেখিছো মানে ডেকা গাভৰো ওলাই আহে আৰু
অ ঠিকেই ঠিকে কৈছা আজিকালি তোমাৰ ব্যস্ত জীৱনত এনেও ধৰা নিজৰ শৰীৰটো চৰ্চা কৰাৰ সময় নাপায়। বা মনৰ চৰ্চা কৰাৰ সময় নাপায় বুলি কব পাৰি। ত মানুহে ময়ো দেখো আৰু কেতিয়াবা যেতিয়া মই ৰাতিপুৱা যাও দৌৰিব বা খোজ কাঢ়িব। এ বহুত মানুহ মানে ৰাতিপুৱা খোজকাঢ়ি থাকে বা দৌৰি থাকে বা পাৰ্কত আমাৰ ওচৰতে এখন পাৰ্ক আছে। আহ বৈশিষ্ট্য চিনি পোৱা চাগে ততে এখন পাৰ্ক আছে ত' তাতে বহুত মানুহ খোজ কঢ়ি থাকে ৰাতিপুৱা শুই সময়ত এটো ভাল আৰু তোমাৰ সেই দিশৰ পৰা চাব গ'লে যিটো যোগ ব্যায়াম বা আমি ইয়গা বুলি কওঁ সেইটো কৰাটো ভাল আৰু ৰাতিপুৱা আৰু ময়ো তোমাৰ কি হল এতিয়াতো দৌৰি আছো মানে কেইমাহ মান আগতে নিয়মিত যিটো যোগ যিটো যোগা ন সেইটো নিয়মিত কৰি আছিলো হা নিয়মিতভাৱে আৰম্ভ কৰিছিলো আৰম্ভিত এনেও জানাই চব কাম আৰম্ভ কৰাটো টান শেষ কৰাটো সহজ আৰম্ভণিতে অলপ টান লাগিল কিন্তু পিছত লাহে লাহে এটা অভ্যাস হৈ যায় ন তোমাৰ সদায় সদায় যদি তুমি এটা কাম কৰি আছা এতিয়া যেনেকে আমাৰ ধৰা ৰাতিপুৱা উঠি কিনে মুখ মোবাইলটো হাতত লৈ মোবাইল চোৱাটো এটা অভ্যাস হৈ গৈছে এতিয়া ৰাতিপুৱা যদি মোবাইল নোচোৱা তেনেকুৱা এনেকুৱা লাগে যে দিনটো আৰম্ভ হোৱাই নাই সেনেকুৱা হয় ন তো সেনেকে মোৰো আছিল তিনিমাহ মান আগতে এতিয়া মই যোগ ব্যায়ামটো আৰম্ভ কৰিছিলো সেনেকুৱা আছিল অ লাহে লাহে অভ্যাস হৈ গ'ল আৰু কৰি কৰি কৰি কৰি এতিয়া আৰু পুৱা অলপ সময় যোগ ব্যায়াম কৰিলে মানে গোটেই দিনটো শৰীৰটো সতেজ হৈ থাকে বা যোগ ব্যায়াম নকৰিলেও মই যিহেতু দৌৰিব যাওঁ বা খোজ কঢ়িব যাওঁ একেইদিন বাৰু যোৱা নাই একেইদিন মই জানাই নহয় ফুটবল চলি আছে ৰাতিতটো তোমাৰ শুৱ নাযায় তো ৰাতিপুৱা যাবলৈ সময় নহয় ত সেনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ বাবে হয়তো তুমি যাব নোৱাৰা হৈ যাব পাৰা কিন্তু সেই অভ্যয়াসটো যদি তুমি ৰাখিব পাৰিছা তেনেহলে বহুত ভাল এতিয়া কাম কৰিবলৈও আগত কে বেছি উৎসাহ পাইতো সেইবোৰ যদি তুমি যোগ ব্যায়াম কৰা ন তেতিয়া তোমাৰ কাম কৰা যিটো ইচ্ছা সেটো চেষ্টা
এই হয় দিয়া একদম ঠিক কথা কৈছা তুমি মানে তোমাৰ যিটো আৰু কি কয়
মানে ধৰি লোৱা আমাৰ যিটো অভ্যাস সেই অভ্যাসবোৰ যদি আমি ভালদৰে বজাই ৰাখো তেতিয়াাই আমাৰ দেহটোৰ লগতে আমাৰ মনতো সতেজ হৈ থাকিব বাবে সুস্থ কষ্টয়ে থাকিব যদি আমি সেনেকে তোমাৰ মানে নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিওঁ বা তোমাৰ এ দৌৰা ঘূৰা খোজকঢ়া তুমি ধৰিলা সলাই তুমি পাৰ খোজকাঢ়িবলৈ যোৱা আৰু তেনেকুৱা যদি নকৰোঁ তেতিয়াহ'লে আমাৰ ধৰণে আজিকালি কিমান মানুহে কৈছে অসুস্থ হৈ আছে খাদ্যৰ কাৰণেই হওঁক বা এইবিলাক অসুস্থতাৰ কাৰণেই হওঁক সেইবিলাক যেতিয়া লে নোহোৱা হ'ব তেতিয়াই ভাল লাগিব বা তেতিয়াই আমাৰ মনটো ভাল লাগি থাকিব সেইবিলাক কৰিলে। ত' মই ভাবো আমি এইবিলাক কৰিব লাগে লগতে তোমাৰ
আমাৰ যিবিলাক মানে দেখা গাভৰুৰ লগতে যিবিলাক বয়সস্থ আছে সেইবিলাকতো তোমাৰ কিবা আজিকালি ওলাই ৰাস্তা পথে আৰু ৰাতিপুৱাই হওক গধূলি হওক সিমানে খোজ কঢ়িবলৈ যায় মানে সকলোৱে মানে নিজৰ স্বাস্থ্য দিছে। স্বাস্থ্যটোৰ কথা বহুতে ভাবে দিয়া। কাৰণ আজিকালি বেমাৰো বাঢ়িছে ডায়েবেটিছ হওক হৃদয়ৰ ৰোগ হওক হাফাৰ ৰোগ হওক বা অন্যান্য যিবিলাক বেমাৰ আছে আৰু সাধাৰণ যিবিলাক হৈয়ে থাকে সিবিলাক বেমাৰৰ কাৰণে মানুহে এতিয়া সজাগ হৈ উঠিছে আৰু কাৰণ নিজৰ যিটো আহ তোমাৰ কি বুলি কয় হেল্থ বা তোমাৰ নিজৰ স্বাস্থ্য স্বাস্থ্যটো আমি বজাই ৰাখিম। শিকিব লাগিব কাৰণ আমি যিহেতু আজিকালি দেখিবাই মানে আজিকালি বুঢ়া হ'লেও বা তোমাৰ ডেকা থাকিলেও তোমাৰ নিজেই নিজে কাম কৰিব লাগে তো সেইকাৰণে আমি আমাৰ স্বাস্থ্যটো বজাই ৰখাটো উচিত কাৰণ তুমি বাহিৰৰ মানুহক দেখিবা যে বাহিৰৰ যিবিলাক আমাৰ ফৰেনাৰ বুলি কওঁ ন তো সেইবিলাকৰ তুমি দেখিবা যে তেওঁলোক যিবিলাক বৃদ্ধ মানুহ তেওঁলোকৰ সেই বৃদ্ধ মানুহবিলাক কিমান মানে এক্টিভ হয়। আৰু কিমান তেওঁলোকে নিজৰ কাম নিজে কৰে বা কিমান তেওঁলোকে তোমাৰ কিবা মানে বেলেগৰ বেলেগৰ কাৰণে ৰখি নাথাকে আৰু নিজেই নিজৰ কামবিলাক খতম কৰি দেই নিজে নিজৰ কাম কৰে। এনেকুৱা ধৰণৰ হ'ব লাগে আৰু আমাৰ ভাৰততো ভাৰততো। প্ৰায়ভাগ দেখিবই তুমি অ ষাঠি বছৰ হোৱাৰ বা পঞ্চাশ বছৰ হোৱাৰ পিছতে আমাৰ সকল মানে বিচনাত পৰি যায় আৰু মানে ঘৰত যেতিয়া এই বোৱাৰী হওক বা তোমাৰ এই যি আ হওক ছোৱালী হওক সেইবিলাকক পুৰা আৰু কামত লগাই দি নিজে আৰু পুৰা একদম খাই বৈ বহি লয় তাৰপিছত বেমাৰ পাতি কৰি আৰু বেমাৰত বহুত পইচাও যায় ত সেনে আৰু মানে তেওঁলোকে মানে শাৰীৰিকভাৱে যিটো মানে এক্টিভ থাকিব লাগে নাথাকে বহুত
অ সেইটো সজা কথা বাৰু মানে যেতিয়ালৈকে তোমাৰ শৰীৰটোৱে কাম কৰি থাকে তেতিয়ালৈকে বেমাৰ আৰু নহয় আৰু কেৱল কামে নহয় দিয়াচোন তুমি ধৰি মই কোৱাৰ দৰে নিয়মিত ভাৱে যদি অলপ মানহ ব্যায়াম কৰিছা তেতিয়াও শৰীৰটো সুস্থ থাকে। মই যিহেতু ব্যয়াম কৰো মই নিজে লক্ষ্য কৰো হা যিদিনা ধৰা মই ব্যায়াম কৰো আৰু সেইদিনা কি হয় মনতটো অলপ স্থিৰ হৈ থাকে লগতে সৰু সৰু কথাত খঙো নুঠে ইমান। বা কামত যিটো মনোযোগ সেইটোও বৃদ্ধি হয়। হয়তো সকলো সমস্যা সমাধান নহব পাৰে কিন্তু নিজকে অলপ ভাল অনুভৱ কৰিবলৈ নিশ্চয় সহায় কৰে এই বস্তুটোৱে আৰু তুমি যিটো ক'লো ভাৰতত এই প্ৰথাটো যে আছে ধৰা পঞ্চাশ ষাঠি বছৰ হোৱাৰ তাৰ পিছত মানুহৰ মানসিক চিন্তাটো এনেকুৱা যেতিয়া পঞ্চাশ ষাঠি বছৰ হৈ যাব তেতিয়া মানে মানে তেওঁলোকে একো কৰিব নালাগে। তেওঁলোকৰ ঘৰৰ মানুহৰ দ্বাৰা কাম কৰাব ল'ৰা হওক ছোৱালী হওঁক সেনেকে কাম কৰাব তেওঁলোক আৰামত বহি বহি খাব সেনেকুৱা ধৰণৰ যিটো মানসিক আহ চিন্তা ধাৰণা সেইটো সলনি কৰিব লাগে কাৰণ যেতিয়ালৈকে তুমি নিজে কাম কৰিব পাৰাৰ এটা হেৰি আছে নহ এতিয়ালৈকে কাম কৰি থাকিব পা লাগে কাম কৰি থাকিলে কাৰণ নিজৰে শৰীৰটো সুস্থ থাকে তুমি এতিয়া কাম কৰিটো বেলেগৰ শৰীৰটো সুস্থ কৰি নাৰাখা নিজৰ দেহটোৱে ভাল কৰি ৰাখি আছা এতিয়া দেখিবা তুমি যিসকল লোকে কাম কৰি থাকে না তেওঁলোকৰ বেমাৰ আজাৰো বহুত কম হয়। বেমাৰ আজাৰ নহয়ে আচলতে আৰু যিসকলে তোমাৰ ধৰা বেছি কাম নকৰে অলপমান ধৰা কাম কৰে যদিও দিনটো হয়তো তেওঁলোকে এটা ঠাইতে বহি কাম কৰে বা তোমাৰ দি কিন্তু এটা ঠাইতে ৰখি কিনে কাম কৰি থাকে এটা ঠাইতে থাকে আৰু বেছি লৰচৰ নকৰে তেতিয়াহলে মানে কি হয় সেই যিবিলাক বেমাৰ বা যিবিলাক সমস্যা সেই সম সমস্যা বোৰ দেখা যায়। সেইকাৰণে মই ভাবো আৰু যেলেক তুমি ধৰা এটা বয়সৰ পিছত হয়তো তুমি কাম নকৰিব পাৰা এতিয়া সকলো মানুহৰ কাম যিও অকল চৰকাৰী বিষয়া তেওঁলোকৰ এটা সীমিত বয়সলৈ কাম থাকে ত তাৰপিছত তেওঁলোকে ৰিটায়াৰ মেণ্ট ল'ব লাগে ৰিতাইয়াৰমেণ্ট লৈ ঘৰত থাকিব লাগে তাৰ ফলত তেওঁলোকে সেই ঘৰত থকা সময়ত ৰাতিপুৱা হওক গধূলি হওক তেওঁলোকে ব্যয়াম কৰা অভ্যাসটো গঢ়ি তুলিব পাৰে নিজৰ মাজ তেতিয়া তেওঁলোকৰ যিটো শান্তি মান সিক শান্তি সেইটোও বৃদ্ধি পাব কাৰণ জানাই যদি তুমি ঘৰত অকলে থাকা বা ঘৰত এনে থকা দিনটো তেতিয়াহ'লে মানে বহুত ধৰণৰ চিন্তা মনলৈ আহি থাকে কি তুমি যদি নিজকে কাম এটাত ব্য স্ত কৰি ৰাখা তেনেহলে সেই চিন্তাবোৰ নোহোৱা হৈ যায় আৰু তোমাৰ এই যিটো যোগ ব্যায়াম ন বা যিটো য়গা সেইটো হ'ল তাৰ এটা ভাল কথা কথা কি হল যোগ ব্যায়াম যদি তুমি কৰা ন আৰম্ভ কৰা সেইটোত খৰচ নহয় এইটো পইচাৰো একো খৰচ নহয় অলপ খালী ঠাই হলে হ'ল বা এখন তোমাৰ কাপোৰ হ'লে হ'ল তাতে পাৰি কিনে তুমি নিজৰ কামটো আৰম্ভ কৰিব পাৰা এতিয়া কিছুমানে ভাবে যে ব্যায়াম কৰিব কাৰণে জিমলৈ যাবই লাগিব সেনেকোৱা নহয় জিমলৈ যাব লাগিব বুলি কোনো কথা নাই ঘৰত বহিয়ে মানে নিয়মিত অনু অনুশীলন কৰিব পাৰ এতিয়া মইে মইতো ক'তো জিমত নাযাও বা কোনো ধৰণৰ কেনেকোৱা বস্তু ব্যৱহাৰ নকৰো ঘৰতে যি পাৰো যিখিনি কৰিব চেষ্টা কৰো সেইখিনি মোৰ কাৰণে বহুত আৰু সেইটোয়ে মানে মোৰ জীৱনত প্ৰভাৱো পেলাইছে দিয়াচোন গুৰুত্বপূৰ্ণ ভাৱে ক'ব ব বলা
হয় হয় একেবাৰে ঠিক কথা হৈছে মানে আমি যিমান পাৰো ঘৰতে তোমাৰ যিবিলাক কাম আছে সেইবিলাক কাম কৰিবলৈ বা ব্যায়াম কৰিবলৈ চাব লাগে আৰু তোমাৰ ঘৰতে আজিকালি সকলোবোৰ সুবিধা আছে দিয়াচোন বা সকলোবোৰ সুবিধা তুমি ঘৰতে কৰি লব পাৰিবা। আৰু মই ভাবো যে আমাৰ যিবিলাক ব্যায়াম আছে সেই ব্যায়ামবিলাকে আমাৰ যিটো অ মানে ধৰি লোৱা আৰু যোগা ব্যায়াম হওক বা আমাৰ যিবিলাক সাধাৰণ ব যোগাসন হওক বা তাৰ- বাখন সেইবিলাকৰ যিটো আচল লাভ মানে আচল লাভটো তেতিয়াই পোৱা যায় আৰু যে এতিয়া মানে ইয়াক তুমি ধৰিলোৱা কেৱল কেইদিনমান মানে কেইদিনমান কৰিলে তাৰপাছত বন্ধ কৰি দিলে সেনেকোৱা নহয়। মানে এক যিটো সদায় মানে এটা দৈনন্দিন জীৱনৰ এটা অংশ কৰি দিয়া। তেতিয়াহে তোমাৰ ইয়াৰ লাভ যিটো দেখা পাবা সেইটো কিন্তু এটা একদম লাভৰো লাভ দেখা পাবা।
ধৰি লোৱা ধৈৰ্য্য ধৰি ধৰিল নিয়মিত যিটো অনুশীলন কৰিলা এইবিলাকত ধৰি ল সদায় সদায় পুৱা উঠি কেনে এইবিলাক যোগাসন কৰিলা ত তেতিয়া কি হয় তোমাৰ মানে নিজৰ মনটোৰ লগতে নিজৰ যিটো অ মগজু সেই মগজোটো বহুত পাতল পাতল লাগে সেনেকোৱা আৰু
যিবিলাক সৰু সৰু যিবিলাক স্বাস্থ্যকৰ অভ্যাস আছে সেই অভ্যাস বোৰতো পিছত তোমাৰ ডাঙৰ পাৰ্থক্য আনিব ন- সেনেকে আৰু বাকী তোমাৰ যিটো সুস্থ জীৱন আছে সুস্থ জীৱনৰ বাবে আমাৰ যিটো আমাৰ ব্যা আমি ব্যায়াম সেই ব্যায়ামৰ লগতে আমাৰ যিটো অ খাদ্য সেই খাদ্যটো কিন্তু গুৰুত্বপূৰ্ণ- যদি আমি ব্যায়াম কৰো বা জিম কৰো সেই জিম কৰ পিছত আমি খাদ্যটো ভাল নাখাওঁ তেতিয়াহ'লে আমাৰতো তোমাৰ যিটো শৰীৰ সেইটো শৰীৰটো নাবাঢ়িবই হৈছে শৰীৰটো সুস্থ নাথাকিব ত' সেইকাৰণে মই ভাবো আৰু- আৰু আমি ব্যায়াম বা যোগাসনৰ লগতে আমি খাদ্য যিটো আছে খাদ্য প্ৰণালীটো আমাৰ ঠিক কৰিব লাগে। তেতিয়াই আমি ভালদৰে থাকিব পাৰিম বা তেতিয়া আমি ধৰি লোৱা আমি যিবিলাক আৰু বহুত দিনলৈ জীয়াই থাকিব পাৰিম সেনেকোৱা আৰু ত সেয়ে দিয়া এনেকোৱা আৰু মানে আমি স্বাস্থ্যৰ ওপৰত ধ্যান দিব লাগে আৰু বৰ্তমান সময়ত- বাকী হ'ব দিয়া নহলে থৈছো আজিলৈ।
অ দে হ'ব দে